অ শুনিছা শুনিছা অ ঠিকে আছে কি কৰি আছিলা পিছ অহ ইচ
মই জাষ্ট খাই বই বহিছো।
অ তাকে অলপ আগত শুনিলো বিৰাট ডাঙৰ ধুমুহা বৰষুণ
এ বা মছট ডাঙৰ মছ ত' ডাঙৰ আৰু কেইবাদালো ডাঙৰ ডাঙৰ গছ উঘালি পৰিছে। কিছুমানৰ ঠালি ভাঙি পৰিছে হয় ৰাস্তা পুৰা ব্লক হৈছে আৰু এইটো আজিৰে নহয় আজিয়ে নহয় লা লাষ্ট কিছুমান্তৰ পৰা আপোনাৰ আহিয়ে আছে এ সপ্তাহত দুদিন কে হেনেকে ধুমুহা বতাহ আহে
এ এই মাটিতটো ঠিকছে খহিছে চাগে তেতিয়াহলে?
মাটি খহিছে এইয়া আপোনাৰ ভালে পৰিমাণৰ মাটি হৈছে আৰু কিছুমান গছো বাগৰিছে।
অ তাকে মাজতে মোৰ এই ফ্ৰেণ্ড এগৰাকীৰ ভিডিঅ' এটা পালোঁ। অ তাই কৈ আছে আৰু, যে আমি ইয়াতে জুৰু দৰ্জৰ ওপৰত যিখন ব্ৰিজ আছে ন? সেই ব্ৰিজৰ ওপৰত, তাতে মানে হাজাৰ হাজাৰ মানুহ, জানা হাজাৰ হাজাৰ মানুহ মানে তাতে ৰখি গ'ল। অ আৰু কৈছে যে আমি ইয়াতে আবেলি চাৰিটাৰ পৰা এতিয়া ৰাতি আঢ়ৈটা বাজিছেহি এতিয়ালৈকে আমি এনেকেই আছো ইয়াতে আছোঁ।
হয় তাক তাক তাকেতো, হয়, তাকে আৰু এই কেইদিনমান অ কেইদিনমান আগত তে, মস্কো, এই ডাঙৰ বৰষুণৰ কাৰণে বানপানী হৈ গ'ল। বানপানীৰ, এ অ এই এজনী ছোৱালী মেইন হলত সোমাই থাকিলে নহয়।
ইঈছ্, অঔ
মেজৰত সোমাই অ, মেইন মেইন হ'লত সোমাই কিনে আপোনাৰ, অ, পিছত অ বিচাৰি দিলে। বিছ বিচাৰি পালে কিন্তু অলৰেডি তাই মৰি গৈছিল।
অ হয় নেকি? এইটোতো বেয়া কথা হৈছে ন! আৰু তুমি ভাবিছোৱা চোন, ব্ৰিজৰ ইমান হাজাৰ হাজাৰ গাড়ী যদি থাকে, সেই ব্ৰিজ খনে কিমান ওজন ল'ব কোৱা? সেইটোতো, অকমান মন কৰিব লাগে ন এইবিলাক কথা। আৰু বিশে শেষকে তুমি ধৰা কেঁচুৱা ল'ৰা ছোৱালী আছে, বয়সস্থ মানুহ আছে, তাহঁতক খোৱা বোৱা কথা আছে ন। চাৰিটাৰ পৰা আঢ়ৈটা বজালৈ ৰাতি সেইটো আৰু ধেমালি নহয় দিয়াচোন।
তাকেইতো। আৰু আজি আজি টো আহিলে একদম মানে তান্ডব যেনেকে আহে, তাণ্ডৱ যেনেকে হয়, সেনে হয়, সেনে কৈ তাণ্ডৱ হৈছে মানে। পুৰা গছ বোৰ পুৰা শুই গৈছে, কিছুমান গছ আধাৰ পৰাই ভাঙিছে, না কল গছ আৰু তামোল গছ, বহুত কেইডাল ভাঙি পৰিছে।
অ', তোমালোকৰ তাতে ভাঙিলে নেকি?
অ', হয়, হয় আমাৰ ওচৰতে এ চৌ মই চাই আছো। মই চাই থাকোতে ভাঙা ভাঙি গ'ল। মই বাহিৰত বহি চায়ে আছিলো চাই থাকোতে চাই থাকোতে ভাঙি গ'ল। আৰু তাৰ পিছত মস্ত ডাঙৰ বৰষুণ কোনো দিলে।
একো মানে ক্ষতিতটো হোৱা নাই চাগে কাবাৰ ঘৰতটো পৰা নাই চাগে
হোৱা নাই। ৰাস্তাত পৰিছে আৰু হয়, হয় আৰু বিজুলী তাৰ দুডালমান ছিঙিছে।
অ বিজুলী তাৰো
হয়, হয় বিজুলীৰ তাৰো চিঙিছে।
কাৰেণ্টৰটো অসুবিধা হ'ব ঠিকছে এতিয়া
হয় লগে- লগে বিজুলীৰ মানুহ কেইজনক ফোন কৰিনে মতা গ'ল মাতি পিনে সেই বিজুলীৰ তাৰবোৰ গুচাই কিনে গছ কেইডাল কাটি কেনে চাইড কৰা হ'ল তাৰ পিছত সিহঁতে কাৰেণ্টৰ তাৰটো লগাই কিনে গুচি গ'ল। এতিয়া বিজুলীৰ প্ৰব্লেম সেনেকুৱা একো নাই। কিন্তু কৈছে যে আবেলিলৈকে যদি বা সকলো ঠিক থাকে। তেনেহ'লে ঠিকে আছিল। নহলে অলপ সময়ৰ কাৰণে আৰু আবেলি এ যোৱাকালিও আবেলি মস্ত বতাহ দিছিলেটো তাৰ কাৰণে কাৰে বিজুলী নাচ আছিলে। অ', দুঘন্টা মান আপোনাৰ বিজুলী না ছিলে। আজিও কৈছে যে যদি সেনেকুৱা একো নহয়। তে বিজুলী থাকিব যদি হয় বিজুলী নাথাকে বুলি কৈ গ'ল।
এ-এ এইটো বহুত ডাঙৰ সোন হৈছে। দিয়া ফোনত চাৰ্জ কৰা আকৌ কিমানৰ কি, কি বস্তু থাকে ন আৰু এতিয়া ঠিকছে গৰম ডালো পৰিছে। এতিয়া যদি আকৌ এনেকুৱা হয় বহুত ডাঙৰ কথা তাকে কি জানো হৈছে বতৰ টো ইমান বেয়া কৰা হৈছে বৰষুণ দিলে জানো চা দিয়ে থাকে
নাই বৰষুণ দিলে সেই যে বা আজি দুদিন মমান আগত আপোনাৰ আবেলি প বাৰৰ পৰা বৰষুণ দিছিলে ৰাতিপুৱা আপোনাৰ ৰাতিটো গোটেই বৰষুণ দিয়ে আছে নেক্স দিনাখন আপোনাৰ পৰা পানীয়ে হৈ গ'ল নহয়
এ অ
পুৰা বানপানীয়ে গাড়ী লৈ ওলাব পৰা নাই মানুহ কেইজন আৰু কৰবাত তলত যাৰ যাৰ যিসকলৰ ঘৰ আছে যাৰ ঘৰ তলত হয় সি অফিচত যাব পৰা নাই ঘৰৰ পৰা ওলাব পৰা হয় এ সোৱাদ প্ৰব্লেম হৈছে
স্কুল কলেজ বিলাক বা অফিচ কাচাৰী বিলাক বন্ধ দি
বন্ধ দিছিলে দিছিলে এদিনৰ কাৰণে দিছিলে আহ গোটেই আহ মানে ওচৰৰ পাজৰৰ মানে যিটো এৰিয়া বানগ্ৰস্ত সেই এৰিয়া গোটেইখিনি বন্ধ আছিলে আৰু সেই এৰিয়া খিনিৰ আপোনাৰ স্কুল কলেজ অফিচ গভমেণ্ট ন প্ৰাইভেট অফিচ গোটেইখিনি বন্ধ আছিলে
অ ন দিব লাগিব আকৌ উম নহলে মানুহ ব ফচি যাব কোনোবা আকৌ সেই ঘটনাবলাকো সৰু সুৰা শুনিয়ে থাককা সৰু সুৰা মানে কি আৰু এ এজন দুজন কিবা কিবি হৈয়ে থাকে আৰু াকে মানুহোৰৰ কাৰণে কিমান ডাঙৰ ডাঙৰ ঘটনা ন এইবিলাক উম তাকে ভয় লগা হৈছে দেখ আমিও ভাবিছো কেইদিনমানানতে যাও নেকি তাইলৈ কাম এটা আছিলে এতিয়া তাকে চিন্তা কৰি আছো ইমান বৰষুণ ইমান কিবা এ কি কাপোৰ ল'ব লাগে নালাগে আমাৰ ইয়াত আকৌ ঠিকছে ৰ'দ দিছে ইমান ৰত বৰষুণে নাই ইয়াৰ গৰমটো পৰিছে ফেনখন নচলালে তুমি মানে বহিব নোৱাৰা এনেকুৱা গৰম
হয় হয় গ কিন্তু ইয়াতে গৰম দিলে আপুনি অ ফেন অবিহনে থাকিব নোৱাৰিব এইটো যেতিয়া অ যেতিয়া বৰষুণ দে আৰ ঠাণ্ডা আৰু আহি যায় আৰু ঠাণ্ডা পৰি যায় হয় হয় বৰষুণতটো দিলে ঠাণ্ডা লাগে আৰু বৰষুণটো নিদিলে আপোনাৰ গৰম লাগি যায় আৰু বৰষুণৰ কম বৰষুণ নহয় আপোনাৰ বাৰ ঘন্টা তেৰ ঘন্টালৈ একেৰাহে বৰষুণ যেতিয়া দিয়ে কি গতি হয়
উম উম উম নাই তাকে চিন্তা কৰিছো বোলো চৰকাৰে বেলেগ কৰাৰ আগতে এই ব্ৰিচ সোপা বনোৱাতকে ঠিকছে ড্ৰেইনেজৰ ছিষ্টেমটো ভাল কৰিব লাগে
হয় হয় মই ময়ো সেইটো ভাবিছো আৰু আহ প্ৰায় মানুহক সকলৰ মন্তব্য সেইটোৱে যে তেওঁলোকে মেন হলবিলাক চাফা কৰি কেনে এ যিমান বৰষুণ দিলেও ৰাস্তাত যাতে বানপানী নহয় আৰু বিশেষকৈ তলতিযা মানুসকলৰ অসুবিধা নহ কাৰণে সেইখিনি ব্যৱস্থাৰ ল লাগি এতিয়া তেওঁলোক লোৱা নাই তেওঁলোকে অ অভাৰ ব্ৰীজ বনাই গৈ আছে
তাকে মই আৰু এটা কথা ভাবো হা তুমি যদি ৰাস্তাৰে ওলোৱা দেখিবা তোমাৰ সেই ভাল বতৰত তাৰ মানে সেই যেতিয়া ৰ'দ টো টিকটিকাই থাকে এ দেখিবা মেন হল বিলাক দি আছে লেতেৰা ওলায়েই আ চাফা কৰি আছে সেইটো বস্তু কৰে কিন তু সেই মেন হলটোতো ডাঙৰো কৰিব লাগে ন মানে মই কৈছো যে ড্ৰেইনটো অলপ ডাঙৰ যদি বহলাই দিয়া যায় তেতিয়া তোমাৰ পানীখিনি বহুত কেনি যাব আৰু সেইখিনি এনেকুৱাকে লৈ যাব লাগে যাতে গৈ পেলাই একদম তোমাৰ য'ত পেলাব লগা ব্যৱস্থা আছে সেই তাত পৰেগে ন ডাঙৰ ডাঙৰ ড্ৰেনেজ বনাব লাগে আৰু তেওঁলোকে চাফা কৰোৱটো দেখায় মানুহ বিলাকেও অত্যাচাৰ কৰে সে তো মই নকওঁ যে নকৰে মেইন ভল বিলাক চাফা কৰে ভাল কথা কিন্তু সেই চাফাহে কৰি আছে আৰু এনে এনেকুৱা সময়ত চাফা কৰে ন গোটেইখিনি দমাই থৈ দিলে তাৰ পিছত এজাক বৰষুণ দিলে আকৌ গোটেইখিনি সোমাই গ'ল
হয় হয় সেই সেইটো সেইটো হয় মইয়ো মইয়ো সেইটো দেখা পাও আৰু আ মই সুধিলোঁ এদিন সেই চাফা কৰা কৰ্মচাৰী এজনক সুধিলো যে আপোনালোকেতো চাফ চাফাহে কৰি থাকে বা জাবৰ খিনি গোলাই থাকে ত তত তথাপিও মানে ডাঙৰ বৰষুণ এজাক দিলে বানপানী নোহোৱাকৈ নাথাকে বানপানী হৈ পানী যাব নোৱাৰে। সেইফালেও বন্ধ এইফালেও বন্ধ পানী খিনি মা মাজ ৰাস্তাতে থকাৰ কাৰণে বানপানী হৈ যায় ত' মানুহৰ প্ৰায় সুবিধা হৈ যায় ও তেওঁলোকে ক'লে যে যি কেইটা ফুটপাথৰ বেপাৰী সকল আছে বা দোকানী কেইটা আছে এ সিহঁতৰ কাৰণে মেইন হলটো বিশেষকৈ বন্ধ হয় তেওঁলোকে বন্ধ কৰে সিহঁতে সেই মেন হ'ওক ডাষ্টবিন বুলি ভাবে ত ত তেওঁলোকে গোটেইখিনি এ আৱৰ্জনাৰ পৰা লৈ লেতেৰা যিমান যি আছে পেলাব লগা নে পেলাব লগা গ গোটেই খিনি আহি কিনে মানে মেইন হলত খুৰাই দিয়ে
সঁচা কৈছো এই যে স্মাৰ্ট চিটি বনাবলে হ'লে নহয় চৰকাৰৰ মানে একদম সাংঘাতিক ধৰণৰ কঠোৰ হ'ব লাগিব ইয়াতে মই অ নাই ইয়াতে মই দেখ দেখা পাইছোঁ তুমি চাবা ৰাস্তাত তেওঁলোকে গাড়ী ৰখা থব নোৱাৰে তাৰ মানে আম যেনেকে ৰাস্তাতে থিয়াই থৈই দিয় ফুটফাথৰ ওপৰেদি গাড়ী লৈ যায়। সেইটো কৰিব নোৱাৰে আকৌ জেগাই জেগাই তোমাৰ যদি কোনোবাই যদি এনেকে জাঁবৰৰ টোপোলা বোলে ৰাস্তাত পেলাইছে কেনেবাকে যদি ইয়াৰ তোমাৰ সেই অ কি বুলি কয় প্ৰশাসনীয় বিষয়া কিছুমান থাকে নহয় তেওঁলোকে যদি দেখা পালে লগে লগে ফাইন দি দিব লাগিব
ত সেইটো সেইটো অ সেইটো অ সেইটো সেইটো ব্যয়ৱস্থা আছে তে নহ'লে এ মেইন হ'ল বোৰ ইমানে চাফা কৰিব তেওঁলোকৰ একো কামত নাহে।
একো কামত নাহে সেইটোটো কথা চব চকু দিব দিয়াটো অত্যন্ত প্ৰয়োজনতাৰ মানে নহ'লে কি স্মাৰট চি হৈ থাকিব আৰু কোৱা সেই বেলেগৰ লগত একেই হৈ থাক তাকে আৰু মই কওঁ সেই গাওঁ বিলাকতে কিজানিব বা ভাল হৈ থাকে বৰষু বৰষূণ যাক দিলে অন্তত ইমানকে অনিষ্ট নহয়
হয় হয় মই মই দেখা পাইছোঁ মই ভাবিছিলোঁ মই এ এবাৰ গাঁৱত যাওঁ তে বা বৰষুণ দিলে বৰষুণ দিয়াৰ অ আপোনাৰ বৰষুণ দিয়ালৈকেহে মানে অলপমান বৰষুণ আছে মানে পানী জমা হয় নহ'লে তাৰ পিছত আৰু দহ পোধৰ মিনিটৰ পিছত পানীতো এনেকে নাইকিয়া হৈ যায় মানে কোনোবাই আৰু মানে পাইপেদি টানি লৈ গৈছে পানী উ মটৰ লগাই সেনেকুৱা জানা চাফা হৈ যায় একো প্ৰবলেম নাই বান‌ ব পানী হয় নাই বোকা হয় ন একো মন হলৰ প্ৰব্লেম নাই একো নাই গোটেই খিনি ইমান চাফ চিকুণ কণ দেখিব ইমান ধুনীয়া লাগে বৰষুণ দিয়াৰ পিছতো একো নহয় ইয়াতেতো আপোনাৰ বৰষুণ টো দিলে বানপানীও হ'ল বানপানী হোৱালৈকে ঠিকে আছে বানপানী হোৱাৰ পিছত পানী খিনিতো গুচি যায় এই বোকা লেতেৰা খিনি সব ৰাস্তাৰ ওপৰতে পৰি থাকে
পঢ়ি থাকে অ
আৰু মানুহৰ আৰু প্ৰব্লেম বেছি হৈ যায় ত সেইকাৰণে
তাকে এইটো অলপ মন কন কৰিলে ভাল উ আমি সেয়াহে ক'ব পাৰিম আৰু ন চৰকাৰখনে আৰু আমি আমাৰ ফালৰ পৰা দায়িত্ব হ'ল আমি যাতে লেতেৰা চেতেৰাবলাক নকো সৰু ঘৰৰ বাহিৰত সেইটোও আমি চকু দিব লগা কথা ঠিকে আছে দিয়া বহুত সখিনি সময়ত কথা পাতিলো পিছে পৰা আকৌ কথা পাতিম দিয়া হা দিয়া ৰাখিছো আহ আহ